দে
অহ, শুনিছোঁ শুনিছোঁ। কি কৰি আছা বন্ধু?
এ বন্ধু কি কবা যি গৰম দিছে ন' এনেই অকনমান বাহিৰলৈ ওলাই হেল্ল'।
অহ, বাকী চাহ পানী খালা?
চাহ পানী খালো বাৰু এ অলপ আগতেই অলপ ভাত আজি অকনমান দেৰি হ'ল। তুমি?
আচ্ছা আচ্ছা। মইয়ো খালো দিয়া বাকী কি এই বতৰ কেনেকুৱা?
বতৰ বৰ্তমান গৰমে বহুত ৰ'দ দি আছে।
আচ্ছা, আচ্ছা, আমাৰো বাৰু এনেকুৱাই বাৰু। বাকী ভালে আছা?
অ', আছোঁ দিয়া আছোঁ। তুমি?
আছোঁ, আছোঁ। বাকী আজি ৰাতিপুৱা এনেই তোমাৰ খেলিব গ'লো অলপ। অ' বন্ধুবৰ্গৰ লগত।
হয়, হয়। হয়। হয়, হয়, মই ক্ৰিকেটটো মোৰ আৰু খেলৰ ভিতৰত আটাইতকৈ আৰু ভাল লগা খেল। হয়, হয়। ভাল লগা আৰু।
মোৰো বাৰু তেনেকুৱা, মই মানে তোমাৰ ফুবল-ফুটবল ভাল পাওঁ। কিন্তু মই ভাবোঁ, আজি এনে ক্ৰিকেট খেলি লি চালো আৰু গোটেইখিনি তোমাৰ একবাৰ-একবাৰ ট্ৰাই কৰিব লাগে লাইফট।
হয়, হয়। বা আমাৰ ধৰি লোৱা, লগ-বন্ধুৰ লগত খেলিলেও আমাৰ মন টো যিহেতু ভাল লাগে বা মনটো পাতল-পাতল যেন এ-অনুভৱ হয়। লগ-বন্ধুৰ লগত খেলিলে, গতিকে আৰু খেলাটো অত্যন্ত জৰুৰী আৰু।
হয়, হয়, তুমি ঠিক কথা কৈছা। বাকী তোমাৰ বন্ধু এনে, আ মানুহে যে কয় আজিকালি প্ৰিয়বন্ধু থাকে সকলোৰে এজন বা বিপ বিপদৰ বন্ধু, তোমাৰ আছেনে তেনেকুৱা?
হয়, হয়, নিশ্চয় আছে মু মোৰ ধৰি লোৱা মোৰ ক্ষেত্ৰত আৰু মোৰ প্ৰিয়বন্ধু এজনেই। সিটো বাৰু মই নামটো বাৰু নকওঁ। বা আমি চাবলৈ গ'লে আমি বন্ধুটো আমি, অত্যাধিক আমি বন্ধু ল'ব নালাগে। বাৰু, বন্ধুৰ লগত আমি অত্যাধিক বন্ধু আৰু হ'ব নালাগে। আ-মিনিমাম আৰু ধৰি লোৱা, এজন বা দুজন বন্ধুটো থকা, থকাটো আৰু মই অত্যন্ত বুলি আৰু মই ভাবোঁ। কাৰণ ধৰি লোৱা, সকলো বন্ধুটো একে নহয় ন'? ধৰি লোৱা আমাৰ যিবিলাক আমাৰ বন্ধু স্কুলীয়া জীৱনত আৰু লগ পাওঁ, সেই বন্ধুবোৰত তেতিয়া আমাৰ সেই টকা-পইচাবোৰ আমি গমেই পোৱা নাছিলোঁ। যে টকা পইচা কেনেবা ধৰি লোৱা আমি খেল -ধেমালি বা এনে আৰু অকণমান ৰং তামোচা কৰিবলৈহে আমি বন্ধুটো আমি পাইছিলো আৰু সেই সম-সৰু সময়তে, গতিকে তেতিয়াৰ পৰা আৰু বন্ধুত্ব কি আৰু আমি লাহে লাহে অনুভৱ কৰিব লৈছোঁ বা এতিয়াৰ ভালদৰে বন্ধুত্ব কি আমি বুজিবলৈ পাওঁ। অ', গতিকে মই বন্ধুত ত্ব বুলি ক'লে মই ভাবোঁ যে আমাৰ পিতৃ মাতৃৰ পিছত, এনেকুৱা এক আমাৰ এক মনৰ কথা ধৰি লোৱা, ঘৰৰ আগত ক'ব নোৱাৰা, লগতে আমাৰ যি আমাৰ মুক-অ আমাৰ মানুহৰ লগত ধৰি লোৱা মোৰ লগত যিবোৰ ঘটনা হৈ আছে, সেইবোৰ কথা যদি মই ঘৰৰ আগত ক'ব নোৱাৰোঁ, সেই কথাবোৰ আ-মই, যি জন বন্ধু আৰু মই সেই বন্ধু জনৰ আগত মই ক'ব পাৰোঁ আৰু। গতিকে পিতৃ-মাচ-মাতৃৰ পিছত মই বন্ধুতে আৰু আটাইতকৈ আৰু শ্ৰেষ্ঠ বুলি আৰু মই ভাবোঁ। গতিকে তুমি কি কোৱা?
একমত অ', তুমি ঠিক কোৱা ধৰণে, মইও ভাবোঁ। কাৰণ চোৱা, আজি আমাৰ যে মা দেউতাই যে কয় মা দেউতাই যে কয় এ মোৰ চলি মই নাজনিম নেকি? তা-তা সি কি-কেনেকুৱা, তাৰ মনত কি চলি থাকে। আচ আচলতে মই ভাবোঁ মা দেউতাহঁতে কোৱা ধৰণে নহয়। মা -দেউতাতকৈ মোৰ মনৰ কথা বা মোৰ জীৱনতটোত কি চলি আছে দে এই খিনি কথা মোৰ লগৰ জনী বা মোৰ লগৰ জনেহে জানে। বুজিছানে? কাৰণ আমি মা দেউতাকটো চব ক'ব নোৱাৰোঁ। কিন্তু লগৰজন বা লগৰজনীক আমি চব ক'ব পাৰোঁ। সেইকাৰণে মই কৈছোঁ মা দেউতাই যে তোমাৰ যে কয় যে এইটো কথা, এ মোৰ চলি মই নাজনিম না! তাক-তাক মই ভালকে জানো। আচলতে, বৰ্তমান পৰিস্থিতি, আগতে আছিল চাগে, কিন্তু বৰ্তমান পৰিস্থিতি ইমানে সলনি হৈ গৈছে, নিজৰ ল'ৰা বা সন্তান আ-বা নিজৰ ছোৱালীজনীক চিনিবলৈ আজিকালি ন-নোৱাৰা হৈ গৈছে তেওঁলোকৰ এজন কোনোবা থাকেই মানে জীৱনত। বহুত ভাল বন্ধু বা বন্ধু আৰু বান্ধৱী এজন থাকেই। তেওঁক সুধিলেহে আচলতে, সেই ব্যক্তি আমি আমাৰ সেই ব্যক্তিজনৰ বিষয়ে জানিবলৈ পোৱা যায়। আচলতে তেওঁৰ জীৱনটোত কি চলি আছে বা কেনেকুৱা হয়নে?
হয় হয় হয়। আমি কবলৈ গ'লে বন্ধু টো হৈছে এনেকুৱা এক বিশ্বাস যিটো বিশ্বাস আমাৰ অন্তিম পৰ্যায়লৈকে আমাৰ পৰ্যায়লৈকে আৰু থকা আমি দেখিবলৈ পাওঁ। লগতে মই ভাবোঁ যে আৰু বন্ধুত্বৰ মাজত আম আমি কেত কেতিয়াও আৰু পৰিয়ালৰ ধৰি লোৱা যি হাই কাজিয়া সেইবোৰ কথা আমি কেতিয়াও আনিব নালাগে আৰু লগতে আমাৰ যিটো টকা পইচা টকা পইচা সেই টকা, পইচাটো আমাৰ বন্ধুত্বৰ মাজত আৰু আমি কেতিয়াও আনিব নালাগে আৰু যদি আমি আনো সেই বন্ধুত্ব আমাৰ লাহে লাহে আৰু নোহোৱা হোৱা আমি দেখিবলৈ পাম গতিকে সেইটো আমি নোলোৱা না-নানাটোৱে আৰু ভাল বুলি আৰু মই ভাবোঁ। আৰু ধৰি লোৱা আ তুমি কি ভাবা যে ধৰি লোৱা স্কুলীয়া জীৱনৰ বন্ধুত্ব শ্ৰেষ্ঠ ট বুলি ভাবা নে কলেজীয়া জীৱনৰ বন্ধুত্ব শ্ৰেছ
আচলতে আচলতে তুমি, হয় মই বুজিছোঁ। আচলতে আমি আমাৰ জীৱনত স্কুলৰ পিছত আমি না ভাল শিক্ষক পাম মানে স্কুলৰ নিচিনা শিক্ষক তুমি ক'তো নোপোৱা তুমি ইউনিভাৰ্চিটি যোৱা, তুমি মহাবিদ্যালয় যোৱা ক'তো নোপোৱা। তাৰ পিছত স্কুলৰ নিচিনা আমি ভাল বন্ধু তুমি ক'তো নোপোৱা, স্কুলৰ নিচিনা ভাল এটা পৰিৱেশ তোমাৰপা কাৰনিবা কলেজ বা তোমাৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যি তাতে তোমাৰ পাৰ্চনা নামৰ বস্তুয়ে নাই। তাতে তোমাৰ আত্ম আধ্যাত্মিকতাই নাই গতিকে টো কিন্তু কিন্তু তুমি স্কুলত সেইখিনি পোৱা। স্কুলত বন্ধু বৰ্গৰ লগত তুমি তোমাৰ নষ্টালজিয়া এটা অনুভৱ পাবা। তোমাৰ আগৰ দিনবোৰ মনত পেলাব পাৰিবা কিন্তু কলেজত তুমি সেইবিলাক নাপাবা কলেজত তোমাৰ মানে একোৱে নাই বুলি কলে ভুল নহ'ব, কলেজত তোমাৰাৰ প্ৰপাৰ ৰুটিনে নথাকে লাইফ ফৰ, ৰাতিপুৱা জেইটাত উঠা সেইটাত গুচি যাব পাৰি। ত' সেনেকুৱা আৰু আগতে যেতিয়া আমি যেতিয়া অ' মানে আগতে যেতিয়া আমি যেতিয়া সৰু আছিলোঁ, আগতে যেতিয়া মানে বন্ধু বৰ্গৰ লগত খেলিছিলোঁ ধৰ ধৰা আনকি মই তোমাৰ স্কুলতো গা ধুই পাইছোঁ ক্লাছ টু মানত ন'। স্কুলতো গা ধুই পাইছোঁ এনেকুৱা মানে উৎপাত আছিল আৰু মই মানে ল'ৰাটো সৰুৰপৰা বহুত উৎপতিয়া আছিলোঁ তো আৰু সেইকাৰণে মোক স্কুলত মই বহুত মাৰো খাইছোঁ। ত' তাৰ পিছত আৰু বন্ধু বৰ্গৰ আচলতে বৰ্তমান হয়তো সেই বন্ধু বৰ্গ নাই ছাগে। কৰ'বাত তেওঁলোকো ব্যস্ত হৈ পৰিছে, কলেজ আদি সলনি যে তেওঁলোকে হয়তো কোনোবা বেলেগ কলেজত গৈছে, মই হয়তো কোনবা বেলেগ কলেজত, সেই আগৰ নিচনা হয়তো সেইবোৰ এতিয়া নোহোৱা তেওঁলোকে হয়তো মোক মনত পেলাই চাগে কিন্তু মোৰ কিন্তু বৰকৈ মনত পৰে, কেতিয়াবা ফোন এটা কেতিয়াবা হয়তো মোবাইলৰ কিপেড আগতে যেতিয়া পঢ়ি আছিলোঁ আমাৰ দিনত বাৰু মোবাইল নাছিল। নাছিল বাৰু স্কুলত পঢ়ি থাকোঁতে।
হয়।
একো উপায় নাছিল তেওঁলোকক কনটেক্ট কৰিব কাৰণে কিন্তু এতিয়া তুমি মোবাইলটো খুলিলেই যে মানে ঘৰৰ পৰাই ভিডিঅ' কলত কথা পাতে, আগতে আমি এতিয়া স্কুলত গৈ লগ কৰিব লাগিছিল এটা বেলেগ পৰিবেশ এতিয়া মানে তেওঁলোকে হয়তো এতিয়াৰ বন্ধুত্ববিলাক বা আমাৰ আহিবলগীয়া আমাৰ স সন্তানীয়ে হয়তো সেইখিনি পৰিৱেশ নাপাব চাগে, বন্ধুত্বৰ মূল্যটো বুজি নাপাব চাগে, আজি যেনেকে তুমি ক'ব ক'ব পাৰিছা মই ক'ব পাৰিছোঁ বন্ধুৰ কথা, হাঁহিব পাৰিছোঁ দুখ কৰিব পাৰিছোঁ। হয়তো আমাৰ আহিবলগীয়া প্ৰজন্মই হয়তো সেইখিনি সুখ দুখৰ সমভাগী নহ'ব চাগে।
গতিকে সেয়াই আৰু ময়ো ভাবোঁ যে আৰু স্কুলীয়া জীৱনৰ বন্ধুত্বয়ে মই শ্ৰেষ্ঠ বুলি ভাবোঁ আৰু। কাৰণ ধৰি লোৱা আমাৰ সেই সময়ত মই অলপ আগতে কলোৱে যে টকা পইচাৰ একো ভেদ ভাৱ সেই আমি সেই সময়ত একো বুজিয়ে পোৱা নাছিলোঁ বা এনেই আৰু ৰং তামচাৰ কাৰণে আৰু আমি বন্ধু লগ পাইছিলো গতিকে ধৰি লোৱা এতিয়া চাবলৈ গ'লে যিটো আমাৰ ধৰি লোৱা স্নাতক ডিগ্ৰীৰ ক্ষেত্ৰতে হওক বা আমাৰ যিটো আহ দ্বাদশ বা আমাৰ হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমি দুই বা আমাৰ তিনি চাৰি বছৰে আমি
এক এক পৰ্যয়ায়ত আমি লগ পাওঁ গতিকে সেই সময়ত কোন বন্ধু কেনেকুৱা আমি ধৰিবলৈ নোৱাৰোঁ বা কি ক্ষেত্ৰত আমাৰ লগত বন্ধুত্ব কৰিব আমি চলি আছে তেওঁৰ মনত আমি গম নাপাওঁ বা আমি আহ দেখিবলৈও পাওঁ যে বহু আমাৰ বন্ধু ধৰি লোৱা আমাৰ যিটো এক বেয়া পৰ্যায় ধৰিলোৱা কিছুমান ক্ষেত্ৰত আমাক আগুৱাই দিয়ে আৰু আগুৱাই দিয়াৰ পিছত বন্ধ লোৱা এক
কি কৈছা কি কৈছা আকৌ এ লোক কি কৈছা আগুৱাই দিয়া বন্ধুজন বুজি নাপালো।
অ', অ', আগুৱাই কিছুমান ক্ষেত্ৰত আৰু আমাৰ বন্ধুবোৰক আগুৱাই দিয়া আমি দেখিবলৈ পাওঁ। কিছুমান ক্ষেত্ৰত আৰু সেই আগুৱাই দি দিয়াৰ ফলত যেতিয়া সেই বন্ধুজন ধৰি লোৱা কিছু ক্ষেত্ৰত তাত অ', ফচ ফচিব লগা হয় তেতিয়া সেই যিজন বন্ধুে আৰু আগুৱাই দিছিল সেই বন্ধু জন আমি তাৰ লগত তেতিয়া আমি থকা দেখিবলৈ নাপাওঁ তেনেকুৱা বন্ধু আমি বৰ্তমান চলি থকা দেখিবলৈ পাওঁ আৰু গতিকে মই ভাবো যে যিজন বন্ধু আৰু মোৰ সুখ দুখ আদি কৰি বিভিন্ন সমস্যাৰ লগত একেলগ হৈ থিয় দি নিজৰ জীৱনটো আগুৱাই নিয়াৰ লগতে তেওঁৰ বন্ধুজনকো আগুৱাই নিবলৈ সক্ষম বা একেলগ হৈ থিয় দি থাকে সেই বন্ধুজনকে মই আৰু শ্ৰেষ্ঠ শ্ৰেষ্ঠ বন্ধু বুলি আৰু মোৰ মনে কয় আৰু বা মই ভাবোঁ আৰু।
হয় হয় তুমি একদম ঠিক কথা কৈছা কিন্তু আমাৰ মা দেউতাহঁতে আগতে কৈছিলে যে সংগ সংগ সংগ মেটাৰ কৰে দেই সং সংগ চাবি কিন্তু সংগ চাবি মান তাতে চাগে কৰবাত নহয় কৰবাত বহুখিনি ঠিক কথা কৈছো কাৰণ চোৱা আজিকালি আমি যদিও তোমাৰ মাদক দ্ৰব্য বা আদি এইবিলাক ধৰণৰ কিছুমান বেয়া বস্তু আদি গ্ৰহণ নকৰো আমি মানে সংগত পৰি সেইবিলাক গ্ৰহণ কৰিব লগা হৈ যায়। মানে নিজে নিজে সেইটো যেন মানে এটা সেইটোৰ প্ৰতি আমাৰ এটা আকৰ্ষণীয় ভাৱ এটা আহি যায় লাষ্টত আমি কি হয় লাষ্টত আমি কি হয় লাষ্টত সেইটোৰ প্ৰতি আমাৰ এটা মানে আসক আমি মানে আসক্ত হৈ যাওঁ। তাৰ পৰা কি হয় আমাৰ গোটেই জীৱনটো আমি বৰবাদ কৰি পেলাও তেওঁলোকে এটো কৰবাত নহয় কৰবাত কাৰবাৰ কথা শমানে ঠিকো হৈ যায় কিন্তু আমাক আমি হয়তো নিজৰ সংগৰ কাৰণে আমি তেওঁলোকক ভাল বুলি ভাবি তেওঁলোকৰ কথা শুনি সেইবোৰ আদি সেৱন কৰাৰ ফলত আমি এইবোৰো আসক্ত হয় আমি আমি আমাৰ নিজৰ শৰীৰটো ধ্বংস কৰি পেলাও। তই সেনেকুৱাও কিছুমান মই দেখিছো মোৰ বন্ধু বৰ্গ মই নিজেও হৈছিলো বাৰু মই বাৰু ওলালো বাৰু সেইবোৰৰ পৰা।
হয় লগতে আমাৰ সুমোৱাৰ পিছত যিটো বন্ধুৱে আৰু তাৰ পৰা উওলোৱাই নিবলৈ আৰু সক্ষম সক্ষম হয় বা তেওঁক সেইবোৰ খাবলৈ বাধা কৰে বা খাবলৈ নিদিয়ে বা ভাল পথলৈ আনিবলৈ চেষ্টা কৰে। সেইজনে আৰু মই ভাল বন্ধু বুলি আৰু মই ভাবো বা তেনেকুৱা বন্ধুৰ লগতহে আৰু আমি লগ হোৱাতটো আৰু ভাল বুলি বা নিজৰে ভাল বুলি আৰু মই ভাবো গতিকে সেয়াই আৰু।
হয় হয় এয়াই আৰু বাকী তোমাৰ লগতো আজি যি মই তোমাৰ লগতো যে তুমাৰ এটা বন্ধুত্ব এটা গঢ়ি উঠিছে ভাল লাগিল দিয়া।
হয়, হয় ভাল লাগিল দিয়া ৰাখিছো ঠিক আছে দিয়া ধন্যবাদ। উম।